ট
অ হেল্ল'।
অ, শুনা পাইছা নাই?
উম, শুনিছো শুনিছো, তুমি শুনিছা নাই?
অ, শুনি আছো শুনি আছো। কি কৰি আছা?
এয়া তোমাৰ ঘৰৰ আগফালে এনেই ওলাই আহিছিলো খোজ কাঢ়িবলৈ। তুমি কি কৰিছা?
মইও তোমাৰ সেই চাহ - তাহ খাই মেলি অকমান বহিছোঁ আৰু ফেন তলতে, তোমাৰ বাকী চাহ - তাহ খালা নহয়? হেল্ল'?
অ, খালোঁ খালোঁ। শুনিছা নে?
অ' শুনি আছো শুনি আছো। বাকি খবৰ - খাতি কোৱাচোন?
খবৰ খাতি ভালেই, ভালেই, তোমালোকৰ ভাল নহয়?
অ, মোৰো ভালেই ভালেই বাৰু দেই। মোৰ মাতটো বাৰু তোমাৰ তালে বহুত দেৰিকে গৈছ টে নেকি বাৰু?
দেৰিকে নাই অহা নাই অহা।
অ অ অ অ, এ ঠিকে আছে তেনেহ'লে, বাকী সেই তোমালে ফোন কৰিলোঁ মানে মই কথা এটা আলোচনা কৰিম বুলি ফো ভাবিছিলোঁ মানে তোমাৰ স তা। ইয়াত ধৰি লোৱা অ, এই ধৰি লোৱা মানে কিছুমান কথা জানিবলগীয়া আছিলে তোমাৰ পৰা? ধৰি লোৱা এতিয়া আমাৰ বৰ্তমান সময়ত হেডফোনডালে আমাৰতো সামাজিক জীৱনত বহুত প্ৰভাৱ পেলাই আছে ন? তে হেডফোনে চাবলৈ গ'লে বহুত উপকাৰো কৰিছে মানুহবিলাকক আৰু কিছুমান ক্ষেত্ৰত মানে সেই মানে নতুনকৈ উঠি অহা যিসমূহ ল'ৰা - ছোৱালী লয় কিন্তু তোমাৰ হেডফোনৰ ব্যৱহাৰটো অত্যাধিক কৰি আছে। গতিকে কিছুমান ক্ষেত্ৰত অ, কিছুমান ক্ষেত্ৰত আমাৰ হেডফোনে অপকাৰো কৰিছে হয় নহয়? এতিয়া এই তোমাৰ মতে আমাৰ এতিয়া সমাজ ব্যৱ সমাজখনত, তোমাৰ হেডফোনৰ মানে ধৰি লোৱা কেনেকুৱা ধৰণৰ এতিয়া প্ৰভাৱ পৰিছে? কি কি অপ উপকাৰ হৈছে হেডফোনৰ পৰা কি কি উপকাৰ হৈছে, কি ভাবা তুমি ইয়াৰ ওপৰত?
হয়, এতিয়া চোৱা আমি দেখিছো যে বৰ্তমান সময়ত কি হৈছে হেডফোনডাল প্ৰায় নাইনটি পাৰ্চেন্ট মানুহে ইউজ কৰি আছে মানে কি হয় এতিয়া আ হেড ফোনডাল যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইটো ভালেই হ'ব কাৰণ এ হেড ফোনডালটো যোনে উলিয়াইছে, তেওঁটো সেইটো বেয়া কামত ব্যৱহাৰ কৰিবলৈ উলিওৱা নাই! নিশ্চয় মানুহৰ কিবা লাভ হ'ব বুলি উলিয়াইছে কিন্তু বৰ্তমান সময়ত কি হৈছে সেই মানে ভাল বস্তু এটাকে মানুহে কি কৰে মানে বেয়া ব্যৱহাৰ কৰি - কৰি তাৰো নামটো বেয়া কৰি দিয়ে এতিয়া চোৱা, হেডফোনে যদি আমাৰ স সহায়ৰ ক্ষেত্ৰত কওঁ, আমাৰ প্ৰধান কোৱা আহিব আমাৰ ল'ৰা - ছোৱালীৰ ক্ষেত্ৰত কাৰণ মই কেলে কৈছো কোৱা এতিয়া ধৰা কি হয় কেতিয়াবা তোমাৰ ঘৰলৈ মানে বিভিন্ন ধৰণৰ এক মানে একেটা সময়তে ধৰা তোমালোকৰ ঘৰলৈ মানে আলহীও আহিলে কিন্তু তাত পিছ দিনাই তোমাৰ পৰীক্ষাও আছে তেতিয়া তুমি কি কৰিবা? সেই মানুহখিনিৰ আগতো ধৰা তুমি এ আমাৰ মোবাইলত যি অনলাইন ক্লাছ চলে সেই ক্লাছখিনিতো তুমি মানুহৰ আগত ডাঙৰকৈ চাউণ্ড লগাই তুমি শুনিব নোৱাৰা, বাট তুমি বুজিও নাপাবা সেই ক্ষেত্ৰত যদি তুমি হেডফোনডাল লগাই লোৱা বা নিজৰ ৰুমত বহি লাহেকে হেডফোনডাল লগাই তুমি নিজৰ এ ক্লাছটো সম্পূৰ্ণ কৰা তেনেহলে কি হব তোমাৰ সেই আলহীও আহিলে, আলহীৰো একো অপকাৰ নহল আৰু তুমিও পিছদিনা ধুনাকৈ পৰী ক্ষা দিব পাৰিবা, তোমাৰো একো অপকাৰ নহল সেই ক্ষেত্ৰত চাবলৈ গলে কি হয় ছাত্ৰ - ছাত্ৰীসকলৰ ক্ষেত্ৰত মানে ভাল প্ৰভাৱ পেলায় কিন্তু আৰু এটা ক্ষেত্ৰত যদি আমি চাওঁ এতিয়া বৰ্তমান কি হৈছে আমাৰ যিখিনি সৰু - সৰু ল'ৰা - ছোৱালী তেওঁলোকে কি কৰে? এই যিবিলাক ডাঙৰ - ডাঙৰ ব্যক্তিয়ে তোমাৰ হেডফোন লগাই, তেওঁলোকে তোৰ নিশ্চয় কিবা অসুবিধাৰ কাৰণেহে লগাই। কাৰণ চোৱা সকলো সময়তেতো মানুহে মোবাইলটো লৈ কথা পাতিবলৈ অসুবিধা হয়। সেই ক্ষেত্ৰত এই ডাঙৰ ব্যক্তি সকলে কি কৰে তেওঁলোকে চাবাচোন, হেডফোন কিন্তু দুই পাত নলগায় অকল এপাত লগায়। আৰু সেই এপাত যে লগাই তাৰো চাউণ্ড কিন্তু খুব কমকৈ ৰাখে তাত। বাহিৰা মানুহে কিবা কলে তেওঁ শুনে। কিন্তু আমাৰ আৰু ল'ৰা-ছোৱালীয়ে কি ভাবে সেই মানুখিনিয়ে হেডফোন ল সিহঁতেও হেডফোন কিনি আনিব ব্লুটুথ হেডফোন, তাৰপিছত কিন্তু সিহঁতে পিন্ধা মানে ধৰা দুটা হেফোনাল লগাই ল'ব, লগাই একম ফুল চাউন দিব আৰু বুল্লুটুথ হেডফোন হেডফোন বিলাক কিমান পাৱাৰফুল আমিতো জানোৱেই। বা আমি নিজেও ব্যৱহাৰ কৰো। সেই ক্ষেত্ৰত কি হয়, ইমান পাৱাৰফুল হেডফোনডাল যেতিয়া সিহঁতৰ এই কুমলীয়া কাণ কেইখনৰ পৰ্দাত তুমাৰ শব্দ বোৰ লাগিব, তেতিয়া কি হয় সিহঁতৰ কাণেৰে যিটো শুনা শক্তি কমি কমি আহি থাকে। কাৰণ এয়া সৰু ল'ৰা ছোৱালী কি হয় শৰীৰ ৰ অংগই মানে তোমাৰ একদম কুমলীয়া হৈ থাকে, সেই ক্ষেত্ৰত যদি তেওঁলোকে দুইফালে হেডফোন লগাই খুব জোৰেৰে গান, এনি টাইম হেডফোন লগাই থৈ দিয়ে তে তেতিয়া কি হ'ব তেওঁলোকৰ যি শুনা শক্তি সেয়া হয়তো কমি যাব। আৰু এচাম ব্যক্তিয়ে কি কৰে তোমাৰ, এ বাইক চলাওতে কি কৰে দুয়োফালেহে ফোনডাল লগাই ল'ব তাৰ পিছত ফুল চাউন দি সিহঁতে মানে একদম মাতাল হৈ বা চলাব যেনেকে বাইক চলাব তুমি যেনিবা ধৰিবা সিহঁতে প্লেইন চলাই গৈছে তেনেকুৱা লাগে। কিন্তু কি হয় আ আচলতে এ আমি বাইক চলাওতে হেডফোন ব্যৱহাৰ কৰিব লাগে মই নালাগে বুলি নকওঁ। কাৰণ কি হয় আমাৰ যেতিয়া পকেটত মোবাইলটো থাকে আৰু আমি বাইক খন চলাই গৈ থাকো, আমাৰ বাইক খনৰ পৰাও এটা ভাইব্ৰেচন ওলায় তাৰপিছত ধৰা মোবাইলত যদি ফোন আহে তেতিয়াও এটা ভাইব্ৰেচন ওলায়। এতিয়া মানে কি হয় তুমি সেই দুইটা ভাইব্ৰেচন মিক্স গ'লে তুমি মান গম নপোৱা আচলতে ফোন আহিছে নে মোৰ বাইকত সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো অকল যদি এফালে আমি হেডফোন এডাল লগাই তাৰ চাউণ্ডটো মানে ফিফটি পাৰ্চেণ্টতকৈ কমকে কৰি ৰাখোঁ
অ।
তেতিয়া কি হ'ব তোমাৰ যদি ফোন আহে সেই ফোন আহিলেও গম পাবা আৰু লগতে তুমি সকলো ট্ৰেফিক ৰুল মানি বাইকখন চলাব পাৰিবা। এনে সদ্যহতে কি হয় যেতিয়া আমি ফোন আহিলে ধৰা বাইক চলাওতে এখন হাতে ফোনটো লৈ বা কাণত এনেকে ফোনটো লৈ আমি যেতিয়া বাইকখন চলাও তেতিয়া কি হয় আমাৰ ধ্যানটো এই কথা পতালে গুচি আহে আমি বাইকখন চলাওঁতে কেনি গৈছো আমাৰ কেতিয়াবা খেলি-মেলি হয়। এনেইতো তুমি চাবাচোন যেতিয়া তুমি বাইক চলোৱা তোমাৰ সকলো ধ্যানটো সেই ৰাস্তাত থাকে বা কোনফালেদি গাড়ীখন আহিছে কোনফালে কি আহিছে, তুমি কোনফালে ইণ্ডিকেটৰ দিবা, তুমি কিমান স্পীডত যাবা সেইটো ধ্যান তোমাৰ অকল বাইকখনত থাকে। কিন্তু যেতিয়া তুমি তুমি ধৰা হাতত মোবাইলটো লৈ বা দুইফালে যদি হেডফোন লগাই ফুল গান লগাই বা দুইফালে হেডফোন লগাই কথা পাতি পাতি যাবা, তেতিয়া কি হ'ব তোমাৰ সেই ধ্যানটো কিন্তু ট্ৰফিক ৰুললৈ হান্দ্ৰেত পৰ্চেণ্ট নাযাব। আচলতে কি হয় আমি হেড ফোন লগালেও কিন্তু আমি সেভেণ্টি পাৰ্চেন্ট আমি ধ্যান সেই ৰাস্তাতহে দিব লাগে। কাৰণ আজিকালি দুৰ্ঘটনা সংঘটিত হোৱাৰ চান্স কিমান বেছি তুমি দেখিছাই? সেই ক্ষেত্ৰত যদি আমি হেডফোনডাল এনেকে বাইক চলাওঁতে বা যান - বাহন চলাওঁতে ভাল ব্যৱহাৰ কৰোঁ তেনেহলে সি আমাক কেতিয়াও অপকাৰ নকৰে, আমি কিন্তু সেইটো ধ্যান ৰা খিব লাগিব যে আমি সেই আ ট্ৰেফিক ৰুলত বা বাইক চলাওঁতে আমি ধ্যানটো বাইকত চেভেণ্টি পাৰ্চেন্ট ধ্যান দিব লাগিব, বাকী থাৰ্তী পাৰ্চ চতহে তুমি কি কৈছা কি নাই কোৱা সেইটো শুনিবা? যদি তুমি ধৰা তেনেকে অসুবিধা হয় তুমি লাহেকে বাইকখন চাইডলৈ ৰখাই কথা পাতিব পাৰা, আচলতে এই এনেকুৱা সে ফোনৰ সু-ব্যৱহাৰ আৰু অপব্যৱহাৰ বহুতো আছে এতিয়া ধৰা তাৰে কিছু কিছুমান মই জানো তাৰে ভিতৰত তোমাক মই দুই - এটা কৈ দিছো বা আজিকালি ল'ৰা - ছোৱালীৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে তাৰো মই দুই এটা কবলৈ চেষ্টা কৰিছো বাৰু। এতিয়া মানে তোমাৰ মতে কি? এই হেডফোনৰ ব্যৱহাৰ যে আজিৰ যুগত একদম অত্যধিক পৰিমাণে হৈ আহিছে বা একদম সৰু লৰা ছোৱালীৰ পৰা ডেকা গাভৰোকে ধৰি একদম বয়োজ্যেষ্ঠ সকলোৱে যে ব্যৱহাৰ কৰে ইয়াৰ আচলতে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে বা মানুহৰ ওপৰত বৰ্তমান কেনেকুৱা প্ৰভাৱ পৰিছে তুমি কি বুলি ভাবা?
এতিয়া তোমাৰ আচলতে আমাৰ সমাজখনৰ হেডফোনৰ যিটো তোমাৰ প্ৰভাৱ পৰিছে ন এতিয়া তাত তোমাৰ ভালো প্ৰভাৱ পৰিছে এতিয়া বেয়াও প্ৰভাৱ পৰিছে হয় নে নহয়? এতিয়া তুমি সেই ভাল মানে যিখিনি ভাল প্ৰভাৱ পৰিছে তাৰ বিষয়টো অলপ কৈছাই কথাখিনি। গম পাইছে নে নাই এতিয়া ধৰি লোৱা মইও তোমাৰ সেই আৰু কেইটামান ধৰি লোৱা ভাল প্ৰভাৱ আছে ন হেডফোনৰ গতিকে তাৰ বিষয়ে মই অকণমান ক'ম বুলি ভাবিছোঁ। গম পাইছানে? এতিয়া ধৰি লোৱা সেই হেড ফোনৰ তোমাৰ আৰু উপকাৰ আছে, ই কি হয় তোমাৰ মানে ধৰি লোৱা আমি অকলে যদি কেতিয়াবা থাকো গম পাইছ নে? আমাৰটো অকলে একদম বৰিং লাগি থাকে ন? গতিকে আমি আমাৰ যদি হেডফোনডাল থাকে আমি ধৰি লোৱা হেডফোনত তোমাৰ ধুনীয়াকে গান - চান শুনিব পাৰিম হয় নে নহয় বাৰু? তোমাৰ ধৰি লোৱা কেতিয়াবা অনলাইনত আমাৰ ক্লাছো কলি কৰিবলগীয়া হয়। আগত ধৰি লোৱা তত তোমাৰ ক্লাছৰ সময়ত বোলে তোমাৰ ঘৰত আলহী আহিছে গম পাইছা নাই? এতিয়া এতিয়া সেই আলহী অহা সময়ত তোমাৰ ধৰি লোৱা আলহী আলহী থাকোতে তোমাৰ অনলাইন ক্লাছ কৰিবলৈ অলপ অসুবিধা হয় ন? তেতিয়া যদি আমাৰ হেডফোনডাল থাকে ধৰি লোৱা আমি ভালদৰে তোমাৰ মানে মনোযোগ দি আমি ক্লাছটো কৰিব পাৰিম, হয় নে নহয়? হেল্ল'? হেল্ল'? শুনা পাইছা নাই বাৰু? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? তোমাৰ মাততো কিন্তু অহা নাই দেই ইয়ালে।